কি কৰিছা?
চকলেট খাই আছিলো।
উম ভালে কৰিছা।
উম
তোমালে মনত পৰিলে ফোন এটাকে কৰি খবৰ এটাকে লওঁ মানুহজন ঠিকে আছা নে নাই?
তাকেহে ভালে কৰিলা
উম বহুত দিন কথাই পতা নাই নহয়। সেইকাৰণে বোলে ফোন এটাকে কৰো। খোৱা বোৱা কৰা নাই চকলেটে খালা
চকলেটে খালো মানে দি থৈ গৈছিলে সি যে
অহ হওক দিয়া ভালেই আৰু
ভালে আও একো নোকোৱাকে দি থৈ গৈছেহি যে
উম হব দিয়া মানুহজনে দি থৈ গৈছে নে?
অহ আৰু কোনে দি থৈ যাবহি মোক
তাকেটো হওক দিয়া এয়াতো মৰম- চেনেহ আও
সেইটোৱে নোকোৱাকৈ যাতে বস্তুখিনি বুজি পাও সেইটোৱে মৰম-চেনেহ আও
উম চব ল'ৰাই বুজি নাপায় নহয় আকৌ
সেইটোৱে চব ল'ৰা ইমান ইনো মানে নাথাকে তেনেকুৱা।
উম হয় দিয়া
কি কৰি আছিলা তুমি?
এহ মই এনে কিতাপ এখনকে পঢ়ি আছিলো এনেই থকা সময়খিনিত বোলো।
বাহ কি কিতাপ পঢ়িলা হে?
এ আজি মই অলপমান ভগৱানৰ কিতাপকে পঢ়িলো দিয়া। মহাভাৰতৰ বিষয়েও পঢ়ি আছিলো আজি। ভগৱান নহয় আৰু আমাৰ নুহে বাওঁ তেওঁলোকো হয়।
ভগৱানৰ নিচিনাই আও।
অ'। তাকে, এনে মানে অলপমান। উম, কেতিয়াবা পঢ়িও ভাল লাগে নহয় এইবোৰো।
উম, জানিব লাগে এতিয়া।
উম, এনেইনো কিমান ৰিলছবোৰক কে স্ক্ৰল কৰি থাকিম, আমাৰ জেনেৰেচন অ', আমাৰ জেনেৰেশ্যন টো এইটো, লাষ্ট এইবোৰৰ বিষয়ে বিশ্বাস কৰাবাক কিন্তু, আমাৰ পিছৰ খিনিয়েতো আও এই বিলাক
একো বিশ্বাসো নকৰিব, চকুৱে দেখা বস্তু খিনিয়ে খালী সিহঁতে বিশ্বাস
অ', সিহঁতিটো এইবিলাক নাচায়ে, মোৰ ভাইটিহঁতেতো এইবোৰতো হে ভগৱান, কেতিয়াও নাচায়।
উম।
তাকে মানে, মহাভাৰতৰ কথাখিনি পঢ়িলে অকমান মনটোয়ে ভাল লাগি যায়, দুখো লাগে। তেওঁলোকৰ মানে জীৱন বোৰ কেনেকুৱা আছিল ন ঘৰতে ঘৰতে কাজিয়া, উম, শ্ৰীকৃষ্ণইটো আমাক একদম মানে, ৰাজনীতি, কূটনীতি গোটেই খিনি ষড়যন্ ত্ৰ, গোটেইখিনি শিকাই থৈ গৈছে আৰু। মহাভাৰতৰ জৰিয়তে কেনেকে কৰিব লাগে।
মানুহে সেইখিনি শিকি পেলাই জ্ঞান ল'লেই হ'ল আও।
তাকেইতো, উম, তেনেকেইতো সেই ৰাস্ তন্ত্ৰখিনি যে, চলি যে আছে তেনেকেই, সেয়া পৰাইটো চলি আছে, আৰু এনেই এটা কথা জানানে নাই মহাভাৰতৰ সকলোতকৈ মানে শ্ৰীকৃষ্ণটোক ভগৱান তুল্যই বাৰু অ তাৰ মানে তেওঁৰ বাদে আৰু চবতচে মানে জ্ঞানী মানুহজন কোন গম পাইছা নাই সকুনি মামা
সকুনি
অ তেখেত বহুত জ্ঞানী হয়
উম
এতিয়া মানে শ্ৰীকৃষ্ণই তেখেতক কৈছে তেওঁ তেওঁ মানে বহুত জ্ঞানী মানুহ হয়
অ ভাল জ্ঞানী নহয় বেয়া জ্ঞানীহে
অ মানে ভালৰো হয়
বেয়াৰো হয় বেয়া বেছি হয় কাৰণ মানে নিজে ল'ব লাগিব নহয় বস্তুখিনি
উম মানে কিহৰ কাৰণে তেওঁ বেয়া হ'ব দে পালে কিহৰ কাৰণে তেওঁ বেয়া নাছিল নহয় তেওঁ নিজৰ ৰাজ্য ৰাজ্য এৰি থৈ লৈ পেলাই নিজৰ ভনীয়েকৰ মানে ৰাজ্যৰ ৰাজপাটত আহিবলৈ বাধ্য কিয় হ'ল তেওঁৰ এটাই খং যে নিজৰ ভন্টি জনীক এইয়া অন্ধ মানুহ মানে ৰজা যদিও মানে অন্ধ মানুহ জনলৈ দিব বলীয়া দিবলগীয়া হ'ল যাৰ ফলত তেওঁ মানে ভণ্টীজনীয়ে বায়েক নে ভণ্টী আছিলে মই পাহৰি গলো অহ মানে তেওঁ ভনীয়েক অ ভনীয়েকে তেওঁ ভনীয়েকে মানে গোটেই জীৱনটো অ মানে অন্ধ হৈ যাম বুলি কোৱা নাছিল জানো সেইকাৰণেই মানে দেখি তেখেতৰ দুখ মানে বহুত দুখ যে ৰাছ পাতটো ভালকৈ ভোগ কৰিব নাপালে আৰু মোৰ ভন্টি গোটেইজনীয়ে চকু জীৱনৰ কাৰণে তেওঁ অন্ধ ৰূপত দেখা পায়ো অন্ধ হ'ব লগা হ'ল সেইটোয়ে মানে খং মানে সেই খংটোতে মানে বুলিব বা ইহঁতৰ গোটেই মই ৰাজ্যয়েই বিনাশ কৰি দিম সেই খংটোতে ইয়ালৈ গুচি আহিলে
চাবলৈ গলে এজন ভাল ককায়েক আছিলে ন
উম বহুত ভাল পায় ভনীয়েকক
উম
তেওঁ পা পাখাযোৰ যে আছিল পাখাযোৰ তেওঁ দেউতাকৰ হাৰ্দিৰ পৰাহে বনাইছিল
অ
যি কয় তাকে শুনে পাখাজোৰে সেইকাৰণে দেউতাকৰ হাৰ্দিৰ হয় যে
এই ভাষা মানে সন্দেহে হেনো খন খোলিছিল যে
যে এইটো যে লুডু গুটি টাইপ যে এই দুটা আছিল যে সেই দুটা দেউতাকৰ সাৰ দি দি বনাইছিলে
উম মানে সিহঁতৰ প্ৰতি মানে কৰ্তব্য একদম নি
উম একদম গোটেইখিনি তেখেতে মানে যদি য় পাছ পৰ পাছেই পৰিব চবৰ বুলি ক'লে চহ কৰিব মায়াবি মানে
উম।
বহুত কাহী বিলাক মানে শুনিলে ভাল লাগে আৰু কিবা এটা। নহ জানিব মন গৈ থাকে ন ইমান ৰহৈ টো সোমাই থাকে তাত। মনোৰঞ্জন হয় আমাৰ ভাল লাগে কিবা
এইবোৰ আমাৰ যে আছাম হিষ্ট্ৰী ইণ্ডিয়ান হিষ্ট্ৰিত যে এইবোৰ যে মোগল আহোম এইবোৰৰ বিষয়ে যে থাকে তাতকৈ বেছি এয়া দিব লাগে ন? এয়া ভগৱানৰ গীত। দিব লাগে। ইমান ভাল গীতাৰ শ্লোক শুনিলে আমাৰ গোটেই জীৱনতোক গাইডেন্স পৰি থাকে ন মানু্হ। উম। গীতাৰ শ্লোক টো- টো ভগৱানৰ বাণী হয় ন যিটো সত্য। যাৰ জৰিয়তে মানুহৰ জীৱন টো মানে আদৰ্শবান হৈ পেলাই চলি থাকিব। সেয়া আকৌ নিদিয়ে। অ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত আহিছিল?
কোন চনত আনিছিলে?
আমি কি কৰিম বাৰু?
মোগল কেতিয়া আহিছিলে, কোনটো আছিলে আকৌ ইংৰাজৰ কোনটো
অ' কিমান ব - বছ কিমান মানে শাসন কৰিছিল কিবা
কৰিছিলে। আকৌ সিহঁতৰ নাম বিলাক আমি অসমীয়া কৈ থকা মানুহ আমি যেন সেই ইংৰাজী কথাবিলাকৰ নামবিলাকে পটতকে ম-ম মনত ৰ'বহে যেন।
অ আৰু আমাৰ সেইটো যুক্তিয়ে নাই আমি সেইবোৰ মনত ৰাখা। কোৱাচোন? মই সেইবাবে বেয়া পাওঁ সেইখিনি নিয়ম মই বেয়া পাওঁ আমাৰ। মই - মই এইবোৰ উম যিখিনি সঁচা ন সেইখিনি দিব লাগে আমাৰ শ্ৰীকৃষ্ণৰ যিখিনি জীৱন কথাখিনি দিব লাগে।
অ আমাৰ ঐতিহ্যপূৰ্ণ ইমান গৌৰৱ
উম যিখিনি চাবলৈ গোটেই দুুনীয়াখনৰ আজিকালি মানুহে সেই মানে আমাৰ সনাতন ধৰ্মটোকহে স্বীকাৰ কৰিছে।
উ'ম বাহিৰৰ পৰা কিমান ৰাছিয়াৰ পৰা অহা ছোৱালী বিলাকে। কত বৃন্দাবনে থাকি যায় ইমান ভাল পায়।
উম চাইনাৰ পৰা আহে ৰাছিয়াৰ পৰা আহে। হয় কাৰ কিহৰ কাৰণে তেওঁলোকতোতো মূৰ্খ নহয় অ দিয়াচোন তেওঁলোকতো। বহুত জনা শুন আমাত কৰো তেওঁলোকৰ টেকনলজি বহুত। বহুত ওপৰত প্ৰযুক্তিবিদ্যা কিন্তু তেওঁলোকে যে আমাৰ। অ তেওঁলোকে যে আমাৰ মানে সনাতন ধৰ্মক বিশ্বাস কৰিছে তাৰ তাতে বুজি পোৱা যায় যে সনাতন ধৰ্মটো হয়। এইটো সচা হয় আৰু আটাইতকৈ। আটাইতকৈ পুৰণা ধৰ্মটোৱেই হৈছে।
সনাতন ধৰ্ম আৰু যিমানখিনি। বেদৰ জ্ঞান বা কিবা জ্ঞান সব খিনি জ্ঞান আমাৰ ঋষি মুনি বিলাকে দিছে।
উ'ম অ হয় আকৌ। অ এইটো কথা। বৌদ্ধ ধৰ্মৰ পৰা আদি। কৰি চব।
চব আমাৰ পৰাই লৈছে বেলেগ দেশ বিলাকে অস্ত্ৰ শস্ত্ৰৰ জ্ঞান হওক। ইয়া তাৰপিছত ঔষধি জ্ঞান হওক চব আমাৰ পাই লৈছে।
গোটেইখিনি লৈছে আমাৰ পৰা আয়ুৰ্বেদিকখিনি ক'ৰ পৰা হৈছে আমাৰতো এইখিনি মানে মানে ভাৰতবৰ্ষৰ পৰাইতো গৈছে ঋষি মুনি বোৰৰ ফালৰ পৰা। পৰা।
উ'ম।
বহুত খিনি ঋষিমণি চাগে চ চীনলৈ গুচি গৈছিল ন তেওঁলোকও।
তেওঁলোকে অ কাৰণ সেই গোটেই ধৰ্ম প্ৰচাৰ কৰিবলৈ কাৰণে য। যতে ততে ঘূৰি ফুৰিছিলে ন।
অ ধৰ্ম প্ৰচাৰ কৰিবলৈ যে গুচি গ'ল হে।
আৰু তেওঁলোকে ই খোজ কঢ়িয়ে ইমান ইমান জেগাত বহুত মানে ভাল ভাল নিজৰ বস্তু মানে পথ চিহ্ন। থৈ গৈছে।
উ'ম। অ দিয়া আৰু কেনেকে গৈছিল চাগে ন সাগৰ পাৰ হৈ।
উ'ম।
সাগৰ তেৰ নদী পাৰ হয় আজি।
অ শংকৰদেৱেতটো এখন কোনখন নদী পাৰ কৰিছিলে।
অ গোটেই ব্ৰহ্মপুত্ৰ নদীখন।
ঘৰ ব্ৰহ্মপুত্ৰখন ইপাৰৰ শিপাৰৰ।
কপিলি নে ব্ৰহ্মপুত্ৰ কপিলি আহ সেয়ে আমি নিজেই পাহৰি পাহৰি যাওঁ ন আমাৰ নিজৰ ইতিহাস
ইমান খিনি বস্তু আছে মনত ৰখাতটো সম্ভৱেই নহয় তই ইমান খিনি বস্তু আমাক দিবই লাগে ন বেলেগখিনি বস্তুনো কিয় পঢ়াই থাকিব লাগে এইখিনিয় শেষ কৰিব পৰা নাই মানুহে সেইখিনি কিয় দিব লাগে
হয় দিয়া এইখিনিকে মোৰ হিচাপত দিব লাগে দেই ৰাধা কৃষ্ণৰ লীলা খিনি ভাৰ মানে অসমত যিখিনি অসমত বোলে পৃথিৱীতে মানে আমাৰ ভাৰততে যিখিনি হৈছিল
প্ৰেম মানে এই যে অকল বিবাহ নহয় ত্যাগ কিমান ধুনীয়া এটা আমাক উপদেশ দি থৈ গৈছে
হয় দিয়া ৰামায়ণ যুগ কেইটা সত্য যুগ তেতাৰ যুগ দাপৰ যুগ কলি যুগ এয়াই শিকাওক এইখিনিহে আমাৰ মানে আমাৰ আচল মানে জ্ঞান হৈছে এইখিনি অ এইখিনিয়ে হয় তাকে আমাৰ যদি কিতাপে কিতাপে এইখিনিকে দিলে হয়
তেতিয়াই আমাৰ ল'ৰা ছোৱালী বিলাক বেছি উপকৃত হ'ল হয় বুজি পালে হয় ন আমাৰ ধৰ্মটো আৰু মানুহ বিলাক যেতিয়া মনৰ বহুত ভাল হল হয় কাৰণ যিমানে যি নহওক বেলেগ ধৰ্ম বা বেলেগ ইংৰাজ শাসনে আমাক সেইবিলাক নিশিকায় কিন্তু মানুহ হেৰি কি হবলৈ নিশিকায় দয়া
দয়াাবান হবলৈ শিক্ষাত্মক ভাৱটোহে বেছি ইংৰাজ শাসনত সেইটো একদম সচ সঁচা কথা কাৰণ আমি গীতা ভাগৱতখন পঢ়িলে আমাৰ মনটো শান্তি হ'ব আমাৰ মনৰ পৰা এইবিলাক মানে অ লোভ মোহ সেইবোৰ অ তৌৰিব যিমান পাৰে মানুহবোৰ ঠাণ্ডা হব কিন্তু এইবিলাক বাহিৰা এইবিলাক হেৰিয়ে আমাক কি কৰিব একো নকৰে অ থিক আছে আমাক বাহিৰা মানে জ্ঞানো দিব লাগে সেইবোৰ জ্ঞান কি আজিকালি প্ৰযুক্তিবিদ্যা যে যিমান আগুৱাই গৈছে চীন হওক মেকা হওক কিমান প্ৰযুক্তিবিদ্যা আগুৱাইছে সেইবোৰো আমাক শিক্ষা দিব লাগে না কি শাসন কেতিয়া কৰিছিল কি চনৰ দিব
এই বিলাক নহয় হেতুৱে
অ এতিয়া
আমি ইমান বুজি পাইছো ইমান ডাঙৰ তেনেকুৱা মানুহ বিলাকে এইবিলাক চম্ভালি আছে শিক্ষা খিনি সিহতে জানো এইবিলাক বুজি পোৱা নাই
অ সেইটোৱে হয় দিয়া সেইটো কথাই ভাবো আৰু দেই তেওঁলোকেনো কেতিয়া বুজি পাব সেই খিনি
জানি বুজি নিদিয়ে মানে আমাকেও কৰিব নিদিয়ে মানে
নাজানো আৰু
উম
হা ঠিক ঠিকে আছে দিয়া নহলে ৰাখোঁ আৰু ন
অ দিয়া ভাত পানী খোৱা গৈ যোৱা
উম ঠিক আছে দিয়া
উম উম
হম